হেল্ল'
হয়
হয় কওক
হয় নমস্কাৰ
নমস্কাৰ
অ কি কৰিছে বাৰু
মই এতিয়া নামঘৰৰ পৰা আহি অলপ জিৰণি লৈছোঁ
হয় নামঘৰলে কিবা বিশেষ কামত গৈছিল নে
হয় আমাৰ নামঘৰত যিহেতু দুহাৰ শিকাই থকা হৈছে সেই উল উপলক্ষে মই উ উ নাম ঘৰত গৈ দুহাৰ শিকি সেই অলপ আগ অগৰ অলপ আগত আহি ঘৰত সোমাইছো আৰু অলপ জিৰণি লৈছো ফেনৰ তলত
হয় এটা বৰ ভাল কাম পদক্ষেপ এটা আপোনালোকে হাতত লৈছে কিয়নো এনে ধৰণৰ আহ যিটো কাম তেনেধৰণৰ আমি কৰি গলে আমাৰ অসমীয়া সংস্কৃতিটোও জীয়াই থাকিব
হয়
আৰু মই আপোনাক এটা বিশেষ কথা লৈ ফোন কৰিলো
হয় কওক
হয় আমাৰ আহ ঘৰৰ পৰা এটা আ এঘৰীয়াকে আমাৰ এটা ভাওনা পাতিছো এখন আৰু এ এ আমাৰ। আপোনাক তাত আমি উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰিত কৰিলোঁ।
হয়
অ আমাৰ নাটক খনৰ নাম হ'ল গজকেটু উপাখ্যান আপোনাক তাত আমি গত। গজকেটোৰ ভাওতি দিম বুলি আমি ভাবিছিলো।
হয়।
এতিয়া আপোনালোকৰ খেতি বাতি কেনে চলিছে।
খেতি বাতি এতিয়া ঠিকে চলি আছে এতিয়া আমাৰ। আহ খেতিত আজি উম ট্ৰেক্টৰে হাল বাই আজি। ৰুইছে আৰু আজিৰ পৰা আ আৰম্ভ কৰিছে আৰু।
হয় আমাৰো খেতি বাতি ঠিকেই চলি আছে আহ মই এতিয়া খেতি। আ হাল বাই হাল বাব। চাবলৈ গৈছিলো হাল বাই মেলি এতিয়া আহি পাইছোহিহে বেছি সময়ো হোৱা নাই। কিয়নো মই চবৰে ঘৰত আমাৰ ট্ৰেক্টৰ যিটো আধুনিক পদ্ধতি। সেইটোৰ জৰিয়তে আমি মই হাল বাওঁ চবৰে ঘৰে ঘৰে। আৰু মোৰ এতিয়া হাল বাই হৈছে মই ঘৰ ৰাতি পাই আছোহি বেছি সময় হোৱা নাই। তাকে মই অলপ নিজৰ। শৰীৰৰ স্বাস্থ্যৰ কাৰণে অলপ ৰাস্তাত। ঘূৰিবৰ বাবে আহিছো। কাঢ়িলো কিয়নো কিয়নো পৰি। তোমাৰ লগৰ। কিয়নো পৰিশ্ৰমৰ লগতে অকমান নিজৰ স্বাস্থ্যতো আমি গুৰুত্ব দিব লাগে। কিয়নো স্বাস্থ্য যেতিয়া থাকিব তে তেতিয়া আমাৰ। অ কাম কাজ চলি থাকিব যেতিয়া আমাৰ থাকিব তেন্তে আমাৰ কাম কাজ নচলিব। সেইব স্বাস্থ্যটো খুবেই গুৰুত্ব দিওঁ।
হয় খোজ কৰা।
হয় এতিয়া আপোনালোকৰ ভাত পানী হয়।
ভাত এতিয়ালৈকে বনাব। কৰলৈ যোৱা নাই যাব আৰু অলপ সময় পাছত। আপোনালোকৰ বনালেনে?
আমাৰ বনাই আছে বাৰু ইতিমধ্যে কিয়নো মই পৰিশ্ৰম কৰি আহিছো সোনকালে। ভাতটো খালে আমাৰ ভাত।
শৰীৰ শৰীৰটো তেতিয়া সুস্থ হৈ থাকে নহয় জানো। শ শৰীৰটো সুস্থ হৈ থাকিলেহে। মানুহ এজন সবল ব্যক্তি হিচাপে গঢ় লৈ থাকিব পাৰে।
হয় হয়। হয় এতিয়া কি কৰিছে।
এতিয়া এনে আৰু অলপ। ৰাস্তাতে অলপ ৰখি আছো আৰু।
হয়। অহ তাৰ পাছতে আপোনাৰ ঘৰত সকলো ভাল।
সকলোৰে ভাল আপোনালোকৰ।
আমাৰো সকলোৰে ভাল আহ এতিয়া আপুনি। আমাৰকে। খেতিৰ কথা কওঁতে আমাৰ এটা মানে সংস্কৃতিৰ কথা কওঁতে এটা কথা মনত পৰিল।
ক ক।
যিটো আমাৰ যিটো আমাৰ সম। অ মোৰ চেনেহৰ জুবিন দা।
হয়।
হয়, তেনে এজন ব্যক্তি যিজন ব্যক্তি আমাৰ অসমীয়া সংস্কৃতিৰ বাবে বহু বহু বস্তু থৈ গৈছে। আহ, যেনে তেওঁৰ স মিঠা পুৰণীয়া গীতসমূহ। যি গীত শুনি আমি আ খুবেই আনন্দিত হওঁ তেওঁৰ গীত শুনিলে আমাৰ দেহ মান জীপাল হৈ পৰে। তেওঁৰ গীতসমূহ আৰু তেওঁৰ তেওঁ এহেজাৰতকৈ অধিকবিধ আমাৰ মাজত তেওঁৰ মৃত্যু হোৱাৰ আগত তোমাক থৈ গৈছে আৰু তেওঁৰ এটা বিশ আহ, চলচিত্ৰ হ'ল আপোনাৰ আহ মিছন চাইনা আৰু তাৰ লগতে এখন তেওঁ প্ৰতাৰ ৱাৰ আগত এখন থৈ গৈছে সেইখন হ'ল আপোনাৰ অহ ৰৈ ৰৈ বিনালে সেইখনত তেওঁক নিজেই অভিনয় কৰিছিল অতি সুন্দৰভাৱে তেওঁ অভিনয় কৰি থৈ গৈছে তেওঁ অভিনয় দেখি আমি খুবেই আনন্দিত কিয়নো তেওঁৰ যি সুন্দৰ ভাৱে অভিনয় কৰিছে আমাৰ দেহ মান আহ -আহ শীতল
চিনেমাখনত তেওঁ সেই চিনেমাখনত তেওঁ নিজে গান গাই নিজেই এটা অ -অভিনয় লৈছে সেইটো এটা বহুত লেখত ল'বলগীয়া
হয়। তেওঁৰ দৰে এজন জ্ঞানী তেওঁ ইমানেই এজন ভাল মানুহ আছিল তেওঁৰ আপোনাৰ চাব পাৰে তেওঁ কোনো জাতি ধৰ্ম হিচাপে ভাগ কৰা নাছিল তেওঁ সকলো জাতি আৰু ধৰ্মক একগোট কৰি ৰাখিছিল। তেওঁ জাতি নাই -ধৰ্ম নাই বুলি এষাৰ কথাও কৈছিল। সেই- সেই হকে আমিও যিমান পাৰো চেষ্টা কৰোঁ আহ মিচিং হওক, তিৱা হওক, কছাৰী হওক, বড়ো হওক, আহোম হওক যি গোষ্ঠী হওক আমি একেলগে মিলি- জুলি থাকিবৰ বাবে চেষ্টা কৰো। কিয়নো আমাৰ জুবিন গাৰ্গক ভাল পালেই নহ'ব জুবিন গাৰ্গৰ অহ, যিখিনি কথা কৈ গৈছে সেইখিনি আমি মানিও চলিব লাগিব কিয়নো তেওঁ এজন সবল আৰু এজন বহুত ভাল ব্যক্তি হয় আছিল তেওঁ আহ, সৰু - সৰু কনমানি অনাথ আশ্ৰমৰ ল'ৰা- ছোৱালীকো আহ তেওঁৰ আধাৰ আৰু পইচা যিমান নাপ তেওঁ এটা গান গাই পাই তাৰ পৰা আধা পইচা তেওঁ এখন অনাশ্ৰমত দি দিছিল।
তেওঁ বহুত মানুহক সহায় কৰিছে তেওঁৰ ঠাই মুঠতে মুঠতে কৈ শেষ কৰিব নোৱাৰি।
হয়, তেওঁৰ কথা কবলৈ গ'লে আমাৰ মুখত আৰু ভাষা নাইকিয়া হৈ পৰে কিয়নো তেওঁ এজন ইমানেই সবল ব্যক্তি আছিল তেওঁৰ বিষয়ে আমি কৈ-কৈ শেষ কৰিব নোৱাৰো।
হয়।
তেওঁ অকল গীতিকাৰে নাছিল তেওঁ এজন ৰূপকাৰ, সাহিত্যিক
বহুতো দিশত আগবঢ়া এজন ব্যক্তি আছিল। সকলো দিশতে পাৰ্গত আছিল তেওঁ।
হয় আৰু তেওঁৰ নিচিনা আৰু এজন ব্যক্তি আছিল। তেওঁৰ আগৰ আৰু যিজন হল ভূপেন হাজৰিকা তেওঁৰ গীত আমাৰ দেউতাৰ দেউতাকে শুনি শুনি ডাঙৰ হৈছে কিয়নো তেওঁ অ জুবিন গাৰ্গৰ নিচিনাই বহুত সুন্দৰ সুন্দৰ গীত আমাৰ মাজত থৈ গৈছে ইয়াৰ এ সুন্দৰ আগত কৈ অধিক গীত আমাৰ জুবিন দাই থৈ গৈছে আৰু জুবিনদাৰ আপুনিতো জানেই কি সুন্দৰ গীত গায়। কি সুন্দৰ প্ৰদৰ্শন কৰে তেওঁ অহ তেওঁৰ সকলো পইচা দুখীয়া মানুহৰ ক্ষেত্ৰতে খৰচ কৰে। আৰু কোনোবা অনুষ্ঠান পাতিলেও কোনোবা অনুষ্ঠান পাতি থাকিলো তেওঁৰ নাম নোলোৱাকে সেই অনুষ্ঠানতটো আৰম্ভ নহয় হয় আপুনি কি কৈ আছিলে কব পাৰে
জুবিনদাই বহুতো গান ৰচনা কৰিছিল যেনে আৰু ৰৈ ৰৈ বিনালে
আপোনাৰ আৰু বহুত আছে হা জুবিনদাৰ কথা
আপুনি যদি কথাটো ক'বলৈ টান পাইছে তেন্তে মই কৈ থাকো নে মাজত নমাতিব হয় কওক কওক কওক
হএ ন কওক আপুনি কওক
অহ আমি ভূপেন হাজৰিকাৰ ওপৰতে বহুতখিনি কথা আমি ক'ব পাৰো ভূপেন হাজৰিকাৰ যি এতিয়া আমাৰ সিমান সময়ত আমাৰ তেওঁ যিমান অসমত গীত গাইছিল সেই সময়ত ইমান আধুনিক প্ৰযুক্তি বিদ্যাও নাছিল বিজ্ঞান প্ৰযুক্তি প্ৰযুক্তি বিদ্যা তেওঁৰ, আজিকালি ত আপুনি জানেই কিমান কিমান আধুনিক পদ্ধতি ওলালে তাৰ ফলত অহ কিছুমান গায়কে তাৰ সহায়ত গীত গায় কিন্তু ভূপেন হাজৰিকা দৱে আহ সেইবোৰ যন্ত্ৰ পাতি নোহোৱাকেই তেওঁ তেনেকেই গীত প্ৰদৰ্শন কৰিছিলে যিকেইটা গীত আমাৰ মন চুই যায় তেওঁ এটা সুন্দৰ গীত গাইছিল আপুনি যদি বেয়া নাপায় মই তাইৰ দুষাৰ মান গাই দিব বিচাৰো
হয় হয় গাব পাৰা
অহ মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণনি সহানুভূতি তিৰে ভাবিব কোনে নো কোৱা সমনীয়া মানুহে মানুহৰ বাবে এই সুন্দৰ গীতটিৰ আঁৰত বহুতো কথা লুকাই আছে
আপুনিও বহু সুন্দৰকৈ গাইছে আপুনিও যেন আগলৈ আগুৱাই যায় তাই
হয় হয় এই গীত গীতটি ৰ মাজতো বহুতো কথা লুকাই আছে ভূপেন হাজৰিক দেৱে কৈছে যে মানুহে মানুহৰ বাবে কিয়নো মানুহে মানুহৰ কাৰণে জীয়ই থাকিব লাগিব মানুহে মানুহৰ বাবে কৰিব লাগিব সেইটোকে আমাৰ সেই গীতটিত প্ৰকাশ পাইছে
হয়
কিয়নো আমাৰ ঘৰৰ কাষৰ সকলোবোৰ ব্যক্তিৰ পইচা সোমাই গৈছে সেইবাবে মই অলপ সময়ৰ কাৰণে আপোনাৰ কলটো কাট কৰিব বিচাৰিছোঁ ধন্যবাদ আগন্তক আপোনাৰ লগত কথা পাতিবলৈ পাম বুলি শুভেচ্ছ জানিলোঁ
আশা কৰিলো
হয় ধন্যবাদ
উম ধন্যবাদ